হেল্ল' হেল্ল'। হেল্ল' হেল্ল'।
কি কৰি আছা?
অ এনেই আছো, তুমি কি কৰি আছা?
অ এনে আছো।
অ।
ভাত খাল অ খালো। তুমি?
অ খালো খালো। বাকী গৰম কেনেকুৱা দিছে আজি?
গৰমতটো আৰু কবই নালাগে গৰম। তই
উম উ উ
বহুত গৰম ফেনৰ আকৌ স্পীড নাইকিয়া হ'ল।
বাকী ভাত কিসে কিহেদি খালা?
ভাত এয়া কি কয় তিতা কেৰেলা, আলু ভাজি আৰু দালি আছিলে।
তেওঁক ঢি যি চিৰিপ চিৰিপ
ছিট তুমি
এই তেনেকে মায়ে বনাইছিল দালি, আলু ভাজি তাকে খালো আৰু
আচ্ছা।
বাকী গৰমত ক'তো যাম বুলি ভাবা নাই।
গৰমত আৰু নোৱাৰি যাব ক'তো গৰমত ইমান গৰম
উম উ উ ঢক ঢক যাব লাগে ফুৰিব ধৰ গৰমত ঠাণ্ডা জেগাবিলাকত
এফালে আমাৰ পিনে আছে যাৱা-ধাৱা কিন্তু যাব নিদিয়ে না খিক্ কোনফালে যোৱা নাই
যাবো লাগে তোমাৰো মাহঁত আছে ঘৰতে মই এইফালে অলপমান গছৰ তৰফলৈ মানে ফাৰ্মৰ ফালে আহিছো আৰু ফাৰ্ম এখন আছে যে তাতে গছজোপাৰ তলতে বহি আছো ধাম বতাহ মাৰিয়া দেখি
চাওকচোন অ, তেতিয়া এনেই পুখুৰী পিনে বহি আছিলো বতাহটো আহি থাকে এ এ কিন্তু ঘৰত অলপ কাম আছিলে আৰু গুচি আহিলো।।
মই প্ৰামাৰ কাম কেনেকুৱা চলি আছে কি মই চাব আহিলো তাকে ইয়াতে বহি আছো অলপমান।
আচ্ছা।
হা।
পঢ়া শুনা বাকী।
অ পঢ়ি আছো।
অহঁ। কি কৰিঢ়ি আছা অহ।
অ তুমি।
মই বিয় লষ্টচি এবাৰ
আচ্ছা। ঘৰত ভালে।
ভালে ভালে তোমাৰ।
উম ভাল দে ঘৰত কোন কোন আছে তোমালোকৰ।
মোৰ দাদা আছে মই মা পাপা। তুমি চাৰিজনী আছে মানে খুৰা খুৰিহত। আছে ছাইডতে ঘৰ বনাইছে বেলেগ বেলেগকে থাকো আৰু
অ অ।
আকৌ তোমালোকৰ ঘৰত কোন কোন আছে।
আমাৰ মা দেউতা আৰু মই।
অ।
দুজনে মানে।
অ।
বাকী ভাইটি ভণ্টি দাদা নাই।
নাই।
অহ। বাকী এনেই কিবা। ধৰ হোমৰ ঘৰৰ বিজনেচ চিজনেচ কিবা ভবা নাই।
সনেককাতো একো ভাবা নাই এতিয়া চেকেন ইয়াৰ পাছত ভাবিম আৰু। কিবাতো কৰিব লাগিব।
উম কিবা এটা কৰিব লাগে আৰু তোমালোকৰও যেতিয়া ছোৱালী মানুহ হ'লে। আৰু সমান দ ৰখি থাকিবা ঘৰতে বহুত ছোৱালী বিলাকক। ঘৰতে থাকি থাকি কিমান বিজনেচ কৰি থাকো।
উম অ কৰিব লাগিব কিবা এটা আছে। কেনিয়াৰ পাছত কৰিম আৰু।
উ সেয়া আৰু বিজনেছ কৰিলেই বুলি যে পঢ়া শুনাতটো এৰি দিম সেইটো নহয় পঢ়া শুনাতটো লাগে তোমাৰ।
অহ।
পঢ়া শুনাতটো থাকিলেৰ কিবা এটা নলেজ লৈ কিবা এটা কৰিম যে সেইটো হ'ব। নহ'লে পঢ়া শুনাতো ন। থাকিলে আকৌ তোমাৰ নিজৰে দিগদাৰ হ'ব বিচাৰে সেইটোৱে কথা আৰু।
অ।
সেইটো কাৰণে পঢ়া শুনাটো ইম্পৰটেণ্ট বিজনেচটো ইম্পৰটেণ্ট।
উম মানে ক'তো ফুৰিব যোৱা নাই।
ফুৰিবলৈ আমি যাম সেই পুৰহিলৈ যাম। এই ক কি কয় শ্বিলং চাইডে যাম আমি। লগৰ ওলাইছো আমি চাৰি পাঁচ জন মান মইে মানে গাড়ী গাড়ী। এখন আছে যে মোৰ ট্ৰেভেলিং কৰি থাকো সেইখনতে আমি চাৰিজনমান যাম।
আচ্ছা
কৰিব লাগে গৰমত আৰু কিমান ঘৰত থাকিব লাগে।
এতিয়া গৰমৰ দেখিয়ে সেই মই মানে বাহিৰ চাইডে যামগে আৰু অকনমান শ্বিলঙত ফুৰি আহিমগৈ। ছয় সাত দিন মান থাকি আহিম আৰু
উম উম
আৰু কোৱা
কোৱা তুমি কিবা কৰি আছা এতিয়া
অ কৰি আছো ইফালে মানে আমাৰ ফাৰ্ম আছেতো মানে পাপাৰ পাপাৰ মানে দাদাই খুলি থৈ যোৱা ব্ৰইলাৰ ফাৰ্ম এখন আছে আকৌ মোৰ গাহৰি পাৰ্ম এখন আছে নিজ এফালে গৰুৰো এখন আছে ফাৰ্ম এখন মানে নৰ গৰু ফাৰ্মখন তোমাৰ বেলেগ মানুহে চাই আৰু বাকী কেখন ফাৰ্মৰ সেই তেনেকে বেলেগ মানুহে চাই মই কেতিয়াবা থাকিলে ঘৰত ধৰ আহো চাই যাওঁ
আচ্ছা
মই সেই কাৰতে মানে টুৰিষ্টবলাকক ঘূৰাব নি থাকো যে আৰ্মি চাৰ্মি সেইবিলাক মই ঘৰত নাথাকোৱে বেছি ভাগ বাহিৰতে
আচ্ছা
টাইম পালে মানে ঘৰত থাকো কলেজ যাও কেতিয়াবা
এক্সাম চেকজাম হলে যোৱা চাগে।
যাওঁ এনেই কেতিয়াবা ধৰ ফ্ৰী টাইম পালে গুচি যাওঁ আৰু কলেজলো অলপমান বাকী ছেকেণ্ড ইয়ৰ পঢ়া কেনেকুৱা চলি আছে।
ঠিকে চলি আছে এতিয়া
আকৌ মায়ে কি কৰি আছে।
দোকান আছে যে ঘৰতে দোকানত আছে।
দোকান কিহৰ দোকান
তে গেলামাল দোকান
আহ
অ গেলামাল দোকানো চলেতো গাঁৱত ভালে চলে
সেইটোৱে আৰু বাকী বেছি হয়।
অ হয় বাৰু বাকীতো যায় আহ যে নিদিও ক'লেও অ নিদিও ক'লেও বেয়া পায়।
উ দি নিদিয়ম কলেও এতিয়া দিব
উম আমাৰো সেই তেনেকুৱা এতিয়া ব্ৰইলাৰ ফাৰ্মখন আছে। মোক ফোন কৰিব লগৰ খিনিয়ে দাদা নাথাকে না দাদা বাহিৰতে থাকে। ফোন কৰিব বইলাৰ। তাতেচোন তেনেকে তেনেকে বুলি ক'ব মই নিদিও বুলি নো তাক কেনেকে ক'ম।
উম উম কেনেকে কবি উম।
এ তেনেকুৱাই লগ বৰ মানে বস্তুবিলাক হ'লে দূৰত হলেও বেয়া ওচৰত হলেও বেয়া তেনেকুৱা নিচিনা আৰু
উম আৰু কোৱা।
উ কি ক তোমালোকৰ স্কুল কোনখন মান কলেজ
কলে আমাৰ ইয়াতে মিছামাৰি
অ মিছামাৰি নেকি
অ
আজি ক মোৰ দৰঙত মোৰ
আ
মই তেজপুৰতে থাকো যে তাতে আমাৰ তেজপুৰতে ঘৰ সেইটো কাৰণে দৰঙতে এডমিশনো লৈ আদায় হ'ব হ'ল আৰু পঢ়া
অ আৰু কোৱা
গৰমত কেনেকুৱা লাগিছে আজিও ইমান গৰম দিছে।
একদম কি কম আৰু গৰম টো
আহ
গৰম দিনতে লাইট বিলাক অহা যোৱা অহ যোৱা কৰি থাকে।
অ লাইট জ্বলেটো আৰু বেয়া কালি
দিনতটো একো নাই দিনততো কতবাত বতাহত এনেকে বৈ থাকিব। পাৰেব বাহ ৰাতি লাইট লাইট অহা যোৱা কৰিলে কিমান দিষ্টাৰ্ব লাগে। যাৰ ইনভাৰটাৰ আছে সেইটোতো ঠিকেই যাৰ ইনভাৰ্টাৰ নাই আৰু
আমাৰ কালি তেনেকুৱা হ'ল মানে দুপৰীয়া তোমাৰ তিনিটামান বাজিৰ লাইট নাইতো কৰবাত তাৰ ছিঙিছিল বোলে তাৰপিছত ৰাতি নটামান বাজিলৈকে ইনভাৰ্টাৰৰ চাৰ্জেই এদায় গ'ল মানে চবৰে ৰুমৰ ফেন চলি থাকে এতিয়া মাহঁতে থাকে বেলেগ এটা ৰুমত মই বেলেগ ৰুমত ফেন চলি থাকে লাইট জ্বলি থাকে আহিম তাৰ পিছত আহিব চাগে ৰাতি নটান বাজাত ইনভাৰটাৰ চাৰ্জ এদায় হৈ গ'ল আমাৰ সেই আদায় হৈ যাওতে হ'ল আৰু মানে ৰাতি তোমাৰ চাৰে এঘাৰটা বাৰটা মানত লাইট আহিছে বনোৱা হৈছে যেতিয়া কালি ৰাতি শুবই পৰা নাই ইমান গৰম
অ
উম
তেজপুৰ ফালেটো আৰু গৰম চাগে
এই ইয়াত আৰু গৰম নকবা আৰু ইয়াত মানে গৰমো এনেকুৱা গৰম অতিপাত গৰম ৰাতিটো আৰু থাকিব নোৱাৰা গৰমত
ৰাতিপুৱা বৰষুণ দেখিছোঁ দেই অলপ অলপ নাই আৰু ৰচোন ৰবি দিলে
এ আমাৰ ৰাতিপুৱা পৰাই ৰ'দ ওলাইছে দেখোন ক'ত বৰষুণ দিলেনো
অলপ অলপ দিছিলে বৰষুণ দিব নিচিনা পুৰা আন্ধাৰ হৈ আহিছিলে
অহ
এইটোতো আমি ঘৰতে থাকিব পৰা নাই এতিয়া পথাৰত মানুহ কেনেকে ধান লৈছে মই সেইটোৱে ভাবি থাকো
পথাৰত ধান ৰোৱাটো বহুত মুস্কিলো অ
উম
আমাৰ পথাৰ মাটি গৰম পৰা দেখি আধি দি দিলে বেলেগক সৰু বুলি কৈ দিলে। মায়েতো নাযায় এতিয়া পথাৰত সেইটো কাৰণে
কিমান কৰিথাকে।
উম
হ'ব দিয়া তেনে ন কালি কথা পাতিম
অঁ হ'ব দিয়া হ'ব দিয়া।